অ শুনিছো শুনিছো। মোৰ মাতটো শুনিছা নাই?
অ শুনিছো শুনিছো। কি কৰি আছা?
এয়া ইমান বৰষুণ দিছে জানানে আগফালে এইটো বাৰাণ্ডাতে বহি আছো। তুমি কি কৰিছা?
অ এই মই তোমাৰ শুই আছিলোঁ। তাকে আমাৰ ইফালে বৰষুণ চৰষুণ দিয়া নাই দেখোন।
তাকে আমাৰ ফালে দিলে এচাত বৰ জোৰ কৰি দিলে এতিয়া আকৌ অকমান কমিছে।
অ অ আচ্ছা আচ্ছা বাকী খবৰ খাতি ভালে নহয়।
উম ভালেই ভালেই। তোমালোকৰ ভাল নে?
অ আমাৰো ভালে ভালে বাৰু দেই বাকী খোৱা বোৱা হ'ল নাই?
খোৱা বোৱা নাই হোৱা বনাইহে আছে। তাকে আজি বহুত দিনৰ মূৰত ফোন কৰিলো আকৌ।
এই ফোন কৰিলোঁ মানে কি ক'বা বহুত দিনৰ মূৰত মানে তোমাৰ ব্যস্ত হৈ আছিলোঁ অলপ।
তোমাৰ মানে তোমাৰ কামো আছিলে কিছুমান মানে কাম চাম কৰি থাকোতে মানে একেবাৰে ব্যস্ত হৈ আছিলোঁ। জানাই তোমাৰ বোলো আজি সময় অকণ পাই আছোঁ তাৰপিছত বোলো আজি সময় পাইছো যেতিয়া তোমাৰ সৈতে অকণমান আলোচনা কৰো বুলি ভাবিলো কথা এটা
অ কি কথা
তোমা এই আজিকালি চাবাচোন মানুহৰ টকা আৰু মানে সুখ হয় নহয়। সেই দুয়টাৰ মাজত মানুহ বহুত পাৰ্থক্য মানে বহুত মানুহৰ মানে তোমাৰ বুজি নাপায় কথাটো টকা আৰু সুখৰ মাজত যিটো পাৰ্থক্য। সেই পাৰ্থক্যটো মানে বুজি নাপায় বা সম্পৰ্কতটো বুজি নাপায় গম পাইছানে। এতিয়া তোমাৰ সেই তাৰ বিষয়ে মানে অকমান আলোচনা কৰিম বুলি ভাবিলো।
অ ঠিকে আছে ঠিকে আছে।
অ তাকে তুমি সেই টকা আৰু মানে যি সুখ হয় নহয়। এ তুমি টকাত আমাৰ জীৱনত টকাটো বেছি গুৰুত্বপূৰ্ণ নে সুখটো বেছি গুৰুত্বপূৰ্ণ তুমি তোমাৰ মতে তুমি কি ভাবা বাৰোঁ?
হয় আচলতে কি হয় টকা আৰু সুখ এই বস্তু দুটা মানে আমাৰ জীৱনত কিন্তু দুইটাই গুৰুত্বপূৰ্ণ এতিয়া অকল আমি এটাক কে ল'ব নোৱাৰোঁ। আমি হয় অকল টকাটো লৈ জীয়াই থাকিব নোৱাৰো বা আমাৰ অকল সুখ শান্তি লৈ আমি মানে কি হয় জীয়াই থকাৰ অকমান দিগদাৰ হয় বা আমাৰ জীৱনত অসুবিধাৰ সৃষ্টি কৰে তেতিয়া যদি আমি টকা পইচাৰ ক্ষেত্ৰত চাওঁ দেই টকা পইচাই আচলতে কি কৰে আমাৰ যিখিনি মৌলিক প্ৰয়োজন আমাৰ যিখিনি লাগতিয়াল সামগ্ৰী সেইবিলাক আমাৰ মানে কি হয় যোগান ধৰে টকা পইচা থাকিলে আমি কি কৰিব পাৰো আমি ভাল ভাল খাদ্য খাব পাৰো তোমাৰ ধুনা মানে ধুনীয়া ধুনীয়া কা- পোৰ পিন্ধ পিন্ধিব পাৰো তাৰ পিছত কি হয় আমি একদম থাকিবৰ বাবে ধুনীয়া ঘৰ এটা সাজি ল'ব পাৰো আৰু তাৰ লগতে কি হব আমাৰ যি শিক্ষা ব্যৱস্থা আমাৰ যি পঢ়া শুনা সেই পঢ়া শুনা কি হব আমাৰ যেতিয়া টকা পইচা থাকিব। আমি সুন্দৰ ভাৱে সেই মানে পঢ়া শুনা কৰিব পাৰে। আৰু তাৰ লগতে কি হয় জানা নাই আমাৰ হাতত যেতিয়া টকা পইচা থাকিব আমাৰ ধৰা যেনে তেনেকুৱা ধৰণৰে বেমাৰ নহওক যেনেকুৱাই যি নহওক সেই চিকিৎসাৰ ক্ষেত্ৰতো কি হয় টকা পইচা। থাকিলে আমি বহুত লাভৱান হওঁ। কিন্তু সেই ক্ষেত্ৰত কি হ'ব জানানে এই অকল যদ, আমি টকা পইচাই থাকে এ আমি যদি ধৰা খাদ্য বস্ত বাসচ ন আমাৰ যি মৌলিক প্ৰয়োজন সেইখিনি যদিও আমাৰ পূৰণ হয়, কিন্তু কেতিয়াবা, কি হয় এই টকা পইচাই কিন্তু প্ৰকৃত সুখ দিয়াটো মানে আমি দেখা নাপাওঁ। কাৰণ কি হয় আমাৰ প্ৰকৃত সুখ বুলিলে আমিনো কি বুজো আমাৰ ধৰা পৰিয়ালৰ মা দেউতাহঁতৰ মৰম। বা আমাৰ বন্ধু বান্ধৱৰ লগত যেতিয়া আমি ওলাই যাই দুই এটা কথা পাতো। আমাৰ ধৰা সেই বন্ধু বন্ধৰ মাজত যি মানে কথোপকথন হয়। সেইখিনিয়ে আচলতে মানুহক মানে মানসিকভাৱে আচলতে বহুত শান্তি দিয়ে। সেইখিনিয়ে আচলতে প্ৰকৃত সুখ কিন্তু কি হয়। এ আমি ধ ধ মানে দেখিছো যে ধনী মানুহ আছে ইমান এনেকুৱা এনেকুৱা ধনী মানুহ আছে। এতিয়া ধৰা আমাৰ গাঁৱতে মই সেইটো প্ৰমাণ পাইছো। আমাৰ গাঁৱত এজন ব্যক্তি তেওঁৰ মানে ডাঙৰ বিজনেচমেন তেওঁ কি হয়, ধন টকা পইচা উভয় নদী তোমাক যিমান লাগে সিমান আছে কিন্তু তেওঁৰ কি হৈছে। ধৰা মাক দেউতাকৰ অসুখ, মাক দেউতাক বেমাৰী আৰু তেওঁ মানে বিবাহিত নহয় যাৰ ফলত কি হৈছে তেওঁ সেই- পাৰিবাৰিক সুখ বা বন্ধু বৰ্গৰ সুখ সেইখিনি মানে লাভ কৰিব পৰা নাই। কাৰণ চোৱা পাৰিবাৰিক সুখতটো লাভ কৰিব পৰা নাই মাক দেউতাক অসুখী। আৰু তেওঁ যিহেতু বিবাহিত নহয়। তেওঁ একদম অকলশৰীয়া তেওঁৰ মানে ককাই ভাইও নাই আচলতে আৰু কি হয় তেওঁ যিহেতু বিজনেচমেন তেওঁৰ দিনটো বিজনেচত লাগিব লাগে। বা ধৰা মাক দেউতাকৰ লগত লাগি থাকিব লাগে বা বিজনেচত লাগি থাকে তাৰ ফলত কি হয়। তেওঁৰ যিবিলাক মানে বন্ধু বৰ্গ মানে যিখিনি তেওঁৰ বন্ধু আছিলে। সেই বন্ধুৰ লগত তেওঁ এক ছেকেণ্ড টাইম কটাব নোৱাৰে ওলাই যাব নোৱাৰে। যাৰ ফলত কি হয় তেওঁৰ যিখিনি মনৰ ভাৱ সেইখিনি প্ৰকাশ নহয় যাৰ ফলত কি হয়। তেওঁ প্ৰকৃত সুখটো আচলতে তেওঁ লাভ কৰিব নোৱাৰে। এই সেই তেনেকুৱা ক্ষেত্ৰত আমি যদি অকমান চাওঁ তেতিয়া কি হয় মানুহ আচলতে মানে টকা পইচাৰ লগতে কি হয় সুখ শান্তিৰো মানে প্ৰয়োজন হয়। কাৰণ চোৱা আমি যেতিয়া ধৰা আমি মানসিকভাৱে আমি ষ্টেবুল হৈ থাকিম। তেতিয়াহে আমি টকা পইচা মানে আৰ্জন কৰি টকা পইচা গুৰুত্ব দিব পাৰিম। ধৰা আমি যদি। কিন্তু কি হয় সৰুৰ পৰা যদি টকা পইচাত গুৰুত্ব দিওঁ তেতিয়া কিন্তু কি হব আমাৰ বৰ মানে ভৱিষ্যতে কি হব আমি সুখ শান্তিটো লাভ কৰিবলৈ বৰতে সক্ষম নহম। কাৰণ কি হয় যিটো সময়ত যিটো কাম কৰিব লাগে। সেই তেনেকুৱা ক্ষেত্ৰত ধৰা আমি যদি এতিয়া ল'ৰা ছোৱালীক অকল টকা পইচাৰ বিষয়ে শিকাও, তেতিয়াতো নহব সেই সময়ত তেওঁলোকক পঢ়া শুনা কৰাই, তেওঁলোক আমি মৰম কৰিব লাগিব যাৰ ফলত কি হব মাক দেউতাকৰ মৰমেহে আচলতে ল'ৰা ছোৱালীৰ মনৰ প্ৰকৃত সুখ। এতিয়া সৰুৰ পৰাই কি হয় কিছুমান ল'ৰা ছোৱালী আমি এনেকৱা দেখো যাক মাক দেউতাকে এনি টাইম তোমাৰ। দম ধমকি লগাই থাকে। তোমাৰ মানে মৰমতটো বৰকৈ নকৰে মানে কি হয় কেতিয়াবা বাহিৰা লোকক দেখুৱাহে তেওঁক মৰম কৰে। কি হয়? সেই ল'ৰা ছোৱালী বিলাকৰ মনটো সৰুৰ পৰাই ভাগি পৰে। তেওঁলোকে যি মৰম পাব লাগিছিলে যি সুখ শান্তি পাব লাগিছিলে সৰুৰ পৰাই মাক দেউতাকৰ পৰা যিখিনি মৰম পাব লাগিছিলে সেইখিনি আচলতে তেওঁলোক সেইখিনি পোৱাৰ পৰা ব্যৰ্থ হয়। নে সেই ক্ষেত্ৰত যদি আমি আৰু কি হয় প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতো সেই একেই কথা। এতিয়া তুমি হাজাৰ-হাজাৰ ধৰা ধন টকা পইচা ঘটিছা কিন্তু তোমাৰ যদি সেই পাৰিবাৰিক সুখে তুমি নোপোৱা বা তুমি বন্ধু বান্ধৱৰ পৰাও যদি তুমি সুখ অকমান নোপোৱা, তোমাৰ মনটো আচলতে ডিপ্ৰেচনত থাকিব এনি টাইম। আৰু কি হয়, আচলতে সুখ যিটো বস্তু, সেই বস্তুটো আমাৰ মগজৰ কাৰণে বহুত দৰকাৰী। আমি যেতিয়া ভালে হাঁহি মুখে থাকিম, তেতিয়াহে আমি জীৱনত মানে ধৰা ভাল কাম কৰিব পাৰিম। এতিয়া ধৰা তুমি মোক ক মানে কলা যে টকা আৰু সুখ এই দুটাৰ ভিতৰত মানে আমাৰ কোনটো বেছি গুৰুত্বপূৰ্ণ তুমি মোক সুধিছিলা তাৰ ভিতৰত ধৰা মোৰ যিখিনি জ্ঞান আছিলে তাৰ ওপৰত যিখিনি সাধাৰণ জ্ঞানে কওঁ বা ব্যাজিক জ্ঞান বুলিয়ে কওঁ। যিয়ে হওঁক মোৰ তাৰ ওপৰত যিটো ধাৰণা আছিলে তাৰে ধৰা তোমাৰ-তোমাৰ লগত মই কিছুমান অৱগত কৰিলোঁ, তোমাক কলোঁ অ হয়তো তুমি মোৰ পৰা শিকিছা দুই এটা কথা, এতিয়া ধৰা তেনেকে মোৰো মানে এ জানিবলৈ মন গৈছে যে তোমাৰ মতামতটো আচলতে কেনেকুৱা টকা আৰু সুখৰ ওপৰত তেতিয়া হয়তো মই তোমাৰ মতামতৰ পৰা দুই এটা কথা জানিবও পাৰিম। এতিয়া
নিশ্চয়-নিশ্চয় হয়। এই এতিয়াতো তুমি বহুতখিনি কথা কৈছা? হয় নহয়? আৰু সেই মোৰো মতামতটো সেই তোমাৰ নিচিনাই হ'ব গম পাইছা নাই। এতিয়া ধৰি লোৱা সেই টকা আৰু সুখ হয় নহয়? এই দুটা আমাৰ মানে মানুহৰ জীৱনত অত্যন্তই প্ৰয়োজনীয় গম পাইছানে? তোমাৰ এতিয়া তুমি চোৱা এই আমাৰ এই যে টকা আৰু সুখ, এই দুয়োটাৰ মাজত কিন্তু তোমাৰ বহুত দিনৰ পৰা তোমাৰ বিবাদ হৈ আহিছে তোমাৰ ধৰি লোৱা এতিয়া টকাটো আমাৰ জীৱনত টকাটো বেছি গুৰুত্বপূৰ্ণ নে নে সুখ বেছি গুৰুত্বপূৰ্ণ হয় নহয়? সেইটো তোমাৰ কিছুমানে কয় তোমাৰ টকাটো বেছি ইম্পৰ্টেণ্ট আৰু কিছুমানে তোমাৰ সুখটো বেছি ইম্পৰ্টেণ্ট। গতিকে সেইটো তোমাৰ সেই বহুত দিনৰ পৰাই তোমাৰ বিতৰ্কৰ মানে বিষয় হৈ আহিছে গম পাইছা নাই? কিন্তু এতিয়া, মোৰ কিন্তু আমাৰ জীৱনত টকা আৰু সুখ কিন্তু দুয়োটাই সমানেই গুৰুত্বপূৰ্ণ গম পাইছো নাই। কিন্তু আমাৰ এতিয়া আমাৰ জীৱনত তোমাৰ টকাৰ কিয় প্ৰয়োজন গম পোৱা নে? এতিয়া আমাৰ যিসমূহ আমাৰ খাদ্য সামগ্ৰী হয়ে নহয়, বা কাপোৰ এতিয়া আমি কাপোৰ কিনিবলৈ বা খাদ্য সামগ্ৰী কিনিবলৈ আমাকতো টকা লাগিবই। হয় নহয়? এতিয়া তোমাৰ আৰু এতিয়া তোমাৰ সেই শিক্ষাৰ্থীসকল যে আছে বৰ্তমান, তোমাৰ যিসকলৰ তোমাৰ বিদ্যালয়ত পঢ়ি আছে, সেইসকলক টো অ, তোমাৰ পঢ়িবলৈতো কিবা এটা খৰচ লাগিব হয় নহয়?
লাগিব-লাগিব।
স্কুলত সেই প্ৰভে স্কুলৰ কিছুমান খৰচ দিব লাগে হয় নহয়? আকৌ সেই এনেদৰে তোমাৰ ধৰি লোৱা শিক্ষাৰ ক্ষেত্ৰত আমি খৰচ বহন কৰিব লাগিব নহয় জানো? গতিকে সেইবিলাকক ক্ষেত্ৰত আমাৰো টকাৰ প্ৰয়োজন হয় নহয়? কাৰণ টকা নহ'লে আমি তোমাৰ একো বস্তুৱে কিনিব নোৱাৰিম টকা নহ'লে টকাৰ অবিহনে, আৰু আৰু এটা কি কথা গম পইচা নাই আমাৰ টকাৰ আৰু এটা মানে আৰু এটা কাৰণে আমাৰ টকা লাগে কিয় গম পাইছানে? তোমাৰ এতিয়া ধৰি লোৱা কিছুমান মানুহে চাবাচোন পৰিয়ালৰ মানে সকলো দায়িত্বত থাকে, মানে এটা পৰিয়াল তোমাৰ পোহ পালন দি থাকে। গতিকে এটা পৰিয়াল তোমাৰ যেতিয়া চলাবলগীয়া হ'ব, পইচা নহ'লেতো সেই পৰিয়ালটো তুমি চলাব নোৱাৰিবা ন? গোটেই পৰিয়ালৰ যিমানখিনি খৰচ থাকিব তুমিয়েতো বহন কৰিব লাগিব নহয় জানো? গতিকে অ, এটা পৰিয়াল তোমাৰ সুচাৰুৰূপে তোমাৰ চলাবলৈ হ'লে তোমাৰ মানে টকাৰ প্ৰয়োজন, হয় নহয়। গতিকে আৰু তোমাৰ কি হয় কিছুমান আমাৰ মানুহৰ যে লক্ষ্য লক্ষ্য থাকে যে সপ- কোন আৰু লক্ষ্য থাকে যে সেই লক্ষ্যত কিন্তু এটা সময়ত গৈ লক্ষ্যত উপনীত হ'বলৈও কিন্তু টকাই সহায় কৰে হয় হয় নহয় বাৰু। এতিয়া সেই ক্ষেত্ৰত চাবলৈ গলে টকা আমাৰ জীৱনত বহুত প্ৰয়োজন, টকা নহলে আম- মি একো কামে কৰিব নোৱাৰিম হয় নহয়, কিন্তু তাৰ লগতে আমাৰ এটো সুখটো আমাৰ মানুহৰ প্ৰয়োজন হয় নহয়, সুখটো আমাৰ জী- জীৱনত বহুত গুৰুত্বপূৰ্ণ, গম পাইছা নাই। এতিয়া তোমাৰ আমাক সুখটো আমাৰ কিয় প্ৰয়োজন বুলি ক'লে এতিয়া আমি ক'ব ক'ব লাগিব যে, সুখে আমাক মানসিক শান্তি দিয়ে হয় নে নহয়। তোমাৰ যিখিনি আমি ধৰি লোৱা টকাৰ জৰিয়তে অৰ্জন কৰিব নোৱাৰো, সেই শান্তি আমি সুখত আমি শান্তি মানে অৰ্জন কৰিব পাৰিম গম পাইছা। ত আকৌ কি হয় মানে যিসকল সুখী মানুহ থাকে। সেই মানুহসকলে তোমাৰ জীৱনত ধৰি লোৱা বিভিন্ন ধৰণৰ সমস্যা নাথাকে জানো। সেই সম সমস্যাৰ সন্মুখীন খীন হ'বলৈ মানে যিটো সাহস সেই সাহসটো কম পায়, গম পাইছানে।
হয়।
আৰু তোমাৰ কি হয় পৰিয়ালৰ মৰম পায়, গম পাইছা নাই বন্ধুত্ব আৰু মানে যি তোমাৰ প্ৰকৃত বিশ্বাস গম পাইছা নাই সেই বিশ্বাসে তোমাক কিন্তু প্ৰকৃত সুখ দিয়ে গম পাইছা নাই। এতিয়া তোমাৰ সেই সুস্বাস্থ্য আৰু সন্তুষ্টি টকাৰেও কিনিব নোৱাৰি হয় নহয়।
হয়।
তোমাৰ চাবাচোন সুস্বাস্থ্য তোমাৰ স্বাস্থ্যতাটো তুমি কেতিয়াও কিনিব নোৱাৰা। হয় নহয়, তুমি তুমি তুমি ধৰি লোৱা পইচা দি মেলি জানো কিবা এটা স্বাস্থ্য তোমাৰ নিজৰ স্বাস্থ্যটো কিনি ল'ব পাৰিবা। তোমাৰ বা স্বাস্থ্যটো জনো ভাল কৰিব পাৰিবা, নোৱাৰা।
উম।
টো অসম্ভৱ হয় নহয় গতিকে তোমাৰ সেই সু-স্বাস্থ্য আৰু সন্তুষ্ট যি তোমাৰ টকাৰেও কিনিব নোৱাৰি গম পাইছা। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ জীৱনত সুখো বহুত গুৰুত্বপূৰ্ণ গম পাইছা।
হয়।
এতিয়া তোমাৰ চাবা দেই এতিয়া প্ৰথম কথা মানে টকাৰে মানে এতিয়া ধৰি ল সকলো বস্তু আমি কেতিয়াও কিনিব নোৱাৰোঁ গম পাইছা নাই এ ট- কাৰেটো কেতিয়াও আমি তোমাৰ অ এজন মানুহৰ যি তোমাৰ ভালপোৱা থাকে সেইখিনিতো কেতিয়াও কিনিব নোৱাৰি হয় নহয় আৰু তুমি চাবাচোন তুমি টকাৰে কিন্তু কেতিয়াও মানে সত্য এজন মানে সত্য- ত থকা এজন বন্ধ মানে ভাল বন্ধু তুমি কেতিয়াও কিনিব নোৱাৰিয়া। নোৱাৰা গম পাইছা নাই আৰু কি হইট তুমি টকাৰেতো তোমাৰ সেই মানসিক শান্তি বা সুখো তোমাৰ হেৰি কৰিব কিনিব নোৱাৰা ন। গতিকে সেইকাৰণে আমি কাৰ কে মানে বেছি মানে এই সুখক গুৰুত্ব দিব লাগে গম পাইছা নাই।
হয় হয়।
তোমাৰ এতিয়া চোৱা মোৰ মতেতো মানে তুমি ইতিমধ্যে বহুতখিনি কথা কলাই কিন্তু মোৰ মতে কি গম পাইছানাই,
উম।
সুখ আমাৰ যিটো সুখ আমি যিটো সুখৰ ওপৰত আলোচনা কৰি আছোঁ। সুখ কিন্তু টকাৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ। গম পাইছা নাই। অ কাৰণ যদি আমাৰ টকা থাকেও তেনেহ'লেও কিন্তু আমি মানুহৰ মনত শান্তি বা সুস্বাস্থ্য গম পাইছা নাই। বা ধৰি লোৱা সেই পৰিয়ালৰ মৰম বা স-সন্তুষ্টি সেইবিলাকতো আমি কেতিয়াও কিনিব নোৱাৰোঁ। গম পাইছা নাই অ গতিকে সেইবিলাক আমাৰ অ মানে সেই সুখৰ দ্বাৰাহে আমি পাৰিম হয় নহয়। গতিকে সেইবিলাকৰ কাৰণে সেইবিলাক কিনিবলৈতো আমাৰ টকাৰ একো প্ৰয়োজন নাই। গম পাইছা নাই অকল ট